হেল্ল'। হেল্ল'।
হেল্ল'
কি কৰি আছা
আছো এনেই তুমি?
আছো ময়ো এতিয়া ভাত খাম অলপ পিছত আৰু তুমি খালা নেকি?
নাই মই খোৱাই নাই
অ বাকী
কি কৰি আছ
দোকান হা এনেই চফাত বহি আছো দোকান চোকান ঠিকে চলি আছে নে তোমালোকৰ
উম
অ বস্তু বিলাকৰ যি দাম হৈছে আজিকালি
অ হেইটো হয় কিন্তু বহুত দাম হৈছে বাপৰেবাপ
উম তেল চেল যিমান যি আছে মানে
মই তাকে ভাবি আছো ইমান সোনকাল মানে ইমান বস্তু বিলাকৰ দাম মানে ঘপককে বাঢ়ি গৈছে একদম
উম বহুত মানে মানে চাদেন মানে তোমাৰ এইবিলাক মানে মূল্য বৃদ্ধি দি গৈছে বস্তুবোৰ না
উম একদম হঠাতে বাঢ়ি গৈছে আজি আমি মানে আমাৰ দোকানৰ কাৰণে বস্তু আনিব গলো পিয়াজ আনিব গৈছিলো উম তোমাৰ হলচেলাৰ দোকানতে ইমান দাম কৈ আছে
উম
আৰু তো বজাৰত তোমাৰ দাম পঞ্চাশ টকা কিলো চলি আছে বুলি মানে শুনাত আৰু শুনিছো এতিয়া পঞ্চাশ টই কিলো চলি আছে পিয়াজতে
বাপ ৰে বাপ
উম আৰুতো শাক পাচলি আছেই সেইবোৰৰ কিমান দাম বাঢ়িছে গাজৰ হওক বা তোমাৰ মানে গাজৰ চাজৰ বিলাকৰতো বজাৰত আজিকালি কি দেখিবই পোৱা নাযায় বেছি নায়েই বেছি দেখাই পোৱা না যায় আৰু যিকেইখন দোকানত গাজৰ থাকেও সেইকেইখনত ইমান দাম বহুত দাম কয়
তাকে
কিহৰ কাৰণে বা দাম বাঢ়িছে বস্তুবিলাকৰ এতিয়া মিঠাতেলৰ পৰা ইত্যাদি কৰি তোমাৰ ৰিফাইন তেললৈকে চব বস্তুৰে দাম বাঢ়িছে আৰু সেই হিচাপত দাম বাঢ়িলেও কত থা নাই যদি মানে মানুহৰ চেলাৰী বিলাকো সিমানে বঢ়াই দিয়ে আৰু হয় নে নহয় চেলাৰিটোতো সিমানেই আছে
অ টেক্সটোতো বৰাবৰে বহাবলৈ জানে বস্তুবিলাকত কিন্তু চেলাৰী ইনক্ৰিমেণ্ট নকৰে মানুহৰ, তো মানুহে সেয়া আৰু মানে কষ্ট অফ লিভিং বহুত হা'ই হৈ যায় ন, এনেকে সেইকাৰণে ইণ্ডিয়া বহুত মানে পিছ পৰি ৰৈ গৈছে এতিয়া সেনেকুৱা টাইপ আৰু। আজিৰ দিনত ইমান এইবিলাক ডেইলি গ্ৰছাৰী বিলাকৰ ইমান মূল্য বৃদ্ধি হোৱা কোনো কাৰণ নাছিল ন।
উম।
আজিৰ জামানাত চবেই ইমান ধুনীয়াকে চলি আহিছে, বাকী জেগাবিলাক চালে কম্পেৰেটিভলি আৰু তুমি এতিয়া যদি তুলনা কৰি কেনে চোৱা। কিন্তু সেইয়াই আৰু ক'ব গ'লে। আৰু নহয় ৰিজনো আছে পিছে, নোহোৱা নহয় তোমাৰ এ বাহিৰত যিবিলাক মানে সেইবিলাক তোমাৰ হেৰি হয়। এ ইউ এছ ইউ এছৰ এইবিলাক বা হেৰি এইবিলাক ক, বৰ কাৰণে অকল মানে গ্ৰ'চাৰী বুলি নহয়, চব বস্তুৰেতো মূল্য বৃদ্ধি হৈছে। তেল হওঁক তোমাৰ চিলিণ্ডাৰ হওঁক চবৰে আৰু। এইবিলাকতো বাহিৰৰ পৰাই আহে বেছিভাগ। ত' এইবিলাকত মানে হেৰি আহি যায়, তোমাৰ টেৰিফ বাঢ়াই দিয়ে। কাৰণ ৱাৰ চলি আছে হেৰি চলি আছে। সেইটো কাৰণে আৰু। সেয়াই আৰু এইবিলাক পলিটিক্সও আছে জিঅ' পলিটিক্স। এতিয়া ইণ্ডিয়া কাৰোবাৰ লগত ভাল হ'বলৈ যোৱাতে, কোনোবা এটাৰ পৰা মানে হেৰি হৈ যায়। বেয়া হৈ যায়, কোনোবা এটাৰ পৰা মানে হেম্পাৰ হয় ইকনমিত। তোমাৰ টেৰিফ বাঢ়াই দিয়ে‌। চাপ'জ ইউ এছৰ লগত ভাল হ'লে ইৰাণৰ লগত বেয়া হৈ যাব। ত' যিহেতু মানে সিহঁতৰ ৱাৰ চলি আছে। ত' সেনেকুৱা টাইপ আৰু বহুত কথা আহি যায়। সেইকাৰণে এইবিলাক তুমি চাইছাই মোবাইল চবাইলৰো দাম বাঢ়িছে হয় নে নহয়? অকল হেৰিয়ো নহয়।
মোবাইলৰ দামতটো মানে ইমান বাঢ়িছে। আমাৰ মাৰ মোবাইলটো বেয়া হৈ আছে। এতিয়া ভাবি আছো নতুন এটা লওঁ। এতিয়া আৰু মা হা'
অ'।
ত' মানে মাৰ এতিয়া চোৱা ইমান আৰু মানে বয়স মানে বয়সীয়াল মানুহ তো ইমান আৰু হাই ফাই মোবাইল ভাল নাপ পায়। মাৰ মতে দি আৰু দহ হাজাৰৰ ভিতৰত কিবা এটা মোবাইল হ'লেই হ'ব আৰু। নাই এতিয়া দহ হাজাৰৰ ভিতৰততো একো মোবাইলে নাই একো মোবাইলে নাই। আগতে যিটো মোবাইল ন হাজাৰত পাই আছিল সেইটো মোবাইল এভেইলেবলে নাই। সেইটো সিহঁতৰ তাতে ষ্টকতে নাই এনেকুৱা টাইপ, মানে মই বুজিয়ে পোৱা নাই। কি হৈ আছে তাৰমানে। আৰু ছেকেণ্ড হেণ্ড তোতো আৰু একদমেই ছেকেণ্ড হেণ্ড মানে অলপ দামী দামী মডেল কেইটা অকনমান বেছি নহয়, অকনমান দামী দামী মবাইল কেইটাই সেইকেইটাইও দহ হাজাৰত দিব নিবিচাৰে।
অঁ।
এনেকুৱাই।
সেই তাকেইতো, মইও সি মানে দোকানত মানে কেইদিনমান আগতে যাম চিনাকি মানুহৰ লগত মানে ফোন চাবলৈ গ'লো।
অঁ।
ত' সেই তাতেই গম পালোঁ। আৰু চিনাকি মানে মোৰ লগৰে হয়, স্কুল ফ্ৰেণ্ডে আৰু। সেই সেয়াই পুৰণা যিবিলাক মডেল লাইক ভাল ফোন হয় বাট ইটু জেনেৰেশনৰ নহয়, ফ্লেগশিপ মডেলে হয় বাট এইটো লাইক তোমাৰ আজিৰ পৰা পাঁচ ছয় বছৰ আগৰ মডেল হয় তোমাৰ। সেইটো জেনেৰেশ্যনৰ যিটো মানে প্ৰচেচৰ ইউজ কৰিছিল তেতিয়া টাইমত সেই দামটো জাষ্টিফাইবল লাগে, বাট এতিয়া টাইমত যদি সেই সেনেকুৱা চিমিলাৰ দামত যদি বিক্ৰী কৰা যায় সেইটো কোনোপধ্যেই জাষ্টি-জাষ্টিফাইবল নালাগে হয় নে নহয়।
সেইটোৱে এতিয়া এনেকুৱা লাগিছে মোবাইলটো মানে হেৰি গ'ল্ডৰ দৰে, সোণৰ দৰে হৈ গৈছে আৰু একদম এতিয়া, দাম বাঢ়ি যাই আছে।
দাম বাঢ়ি বাঢ়ি যাই আছে। একচুৱেলি তাৰো বহুত ৰিজন আছে। তোমাৰ একেই কথা আৰু মানে মানে এইবিলাক পলিটিক্সতে হেৰি আহি যায় ত' মানে মেটাৰ কৰে তোমাৰ এটা ভাল গভমেণ্ট থকা আৰু এটা ভাল হেৰি মানে কানট্ৰিৰ যদি এটা ভাল আহ, সেয়া আৰু তোমাৰ গভমেণ্ট থাকে তো এইটো ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি মানে মানুহৰ এইটো এটা হেৰি হয় আৰু মানে। এ কি কয়, এইটো এটা কমন মেনৰ বহুত মানে হেল্প হয়। নহ'লে বহুত হেম্পাৰ কৰে এটা মানে কমন মেনৰ লাইফত বহুত ইম্পেক্ট কৰে এইটো বস্তু। এইটো তোমাৰ যদি আজি এতিয়া এইবোৰ বস্তু যদি এইবিলাক মানে মোবাইলৰ দাম বৃদ্ধি হোৱাৰ কাৰণটোতো মানে মই জনামতে মেইন ৰিজন হ'ল প্ৰথমটো কথা এ আই। আৰু তাৰে পিছত পাৰ্টছ বিলাকৰ দাম বাঢ়িছে, কাৰণ পাৰ্টছ বিলাক বাহিৰত মেনুফেকচাৰ হয়। আৰু পাৰ্টছ মানে এতিয়া সেয়া হৈছে বোলে কিবা মানে সেই ৱাৰৰ কাৰণেও মানে বহুত মানে সেইবিলাক হেৰি হৈ গৈছে এতিয়া বনোৱা মানে কমি গৈছে আৰু মানে ইহঁতৰ মানে হেৰিৰ কাৰণে মানে, এইবিলাক মানে নিজৰ মানে ইণ্টাৰনেল মেটাৰৰ কাৰণে হেৰি হৈছে, এতিয়া মানে ডাইৰেক্টলি, ইনডাইৰেক্টলি ইণ্ডিয়াই বেলেগৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আছে যিমান যি হ'লেও। এতিয়া যদি ইণ্ডিয়া যদি এইবোৰ পাৰ্ট চাৰ্ট যদি ৰেম বা হেৰি যিবিলাক মানে যিবিলাকৰ কাৰণে মোবাইল দাম বাঢ়া বুলি কৈ আছে সেইবিলাক যদি ইণ্ডিয়াত যদি নিজেই যদি মেনুফেকচাৰ কৰি লয়, আজি ইমান প্ৰব্লেম নহ'লে। হয় নে নহয়? ত' যদি চৰকাৰে হেল্প কৰিলে পাৰিল হয় ন, পইচাটো সেনেকুৱা একো কমি নাই ক'ব গ'লে, পইচাটো আজিৰ যুগত চবেই মানে হেৰি কৰি আছে। আৰু গভমেণ্টততো পইচা থাকেই ন, মানুহৰতো বেলেগ কথা। সেইটোৱেইটো আৰু মানে কি ক'বা আৰু। বহুত দিগদাৰ হৈ আছে মানে। এতিয়া মানুহে আজি এটা লম বুলি এটা, মানুহ এটাই ভাল ফোন এটা ল'ব নোৱাৰে আৰু অকল ফোনটোতো বেলেগে কথা চিলিণ্ডাৰৰ কথা কোৱা তুমি এতিয়া, গেছ চিলিণ্ডাৰটো কিমান জৰুৰী বস্তু হয় নে নহয়। নহয় আজিৰ পৰা কেইবছৰ মান আগতে কিমানখিনি এতিয়া ঠিকেই আছে। এতিয়া বঢ়া নাই কিন্তু ষ্টীল মানে সেইয়া ন মানে উঠা নমাটো হৈয়ে থাকে আৰু ক'ব গ'লে ইমানো চস্তানো ক'ত হয় এটা মিডিল ক্লাছ ফেমিলিৰ কাৰণে ইমান চস্তা নপৰে ন। মানে এটা চিলিণ্ডাৰ তোমাৰ ক'ব গ'লে এটা চিলিণ্ডাৰ একমাহো নাযায়। আৰু সেয়াই আৰু এটা মাহততো ক'ব গ'লে এটা চিলিণ্ডাৰেই বুক কৰিব পাৰি। আৰু মানুহে সেইকাৰণে ইললিগেল মিনচতো চিলিণ্ডাৰ কিনিব লগা হয়। যেনেকে তোমাৰ ব্লেক চেকট কিনিব লগা হয় হয়নে নহয় ত' বহুত দিগদাৰ হৈ যায় আৰু বেলেগত কিনিব লাগিলেতো দুই তিনি গুণ বেছি পইচা দি কেনে কিনিব লাগে। আৰু এনেই অফিচিয়েলি কিনিব লাগিলে তোমাৰ হাজাৰ টকা পৰি যায় লাগ ভাগ সেনেকুৱাই আৰু। কি ক'বা আৰু হম।
বহুত দাম বাঢ়ি গৈছে আৰু তাকে মই ভাবি থাকো হঠাতে ইমান দাম বঢ়াই দিছে। চব বস্তুবিলাকৰে।
এইকাৰণে মানে কি ক'বা আৰু আজিকালি মানুহে ন কষ্ট মানে কৰিব লাগে আৰু কষ্ট নকৰাকে ক'ব গ'লে এতিয়া সেই মানে উম মানে আগতে যেনেকৈ মানুহবিলাকে অলপ চলপ পঢ়া শুনা কম হেৰি থকা মানুহবিলাকো কাম চাম কৰি কেনে কিবাকে চলিছিল এতিয়া মানে সেইবোৰ মানে ক'ব গ'লে চলিব পাৰি গাঁৱৰফালে অলপমান এতিয়াও হেৰি আছে। সুবিধা আছে কাৰণ নিজৰ এ পুখুৰী চুখুৰী থাকে বা খেতি চেতি থাকেই হয়নে নহয় মানুহৰ তাৰে। খোৱা লোৱাৰ মানে ক'ব গ'লে সেইটো জৰুৰটো পূৰা হয়েই। ইয়াতেতো খোৱা লোৱাৰো দিগদাৰ হৈ যায়। মানে ইমান দাম বস্তুবোৰ মানে মানুহে কিনি মানে মানে পাত্তা নাপায়। কিমানে কিনিব আৰু মানে এইটো তোমাৰ এতিয়া ইয়াতে যিবোৰ মানে তোমাৰ লেবাৰ শ্ৰেণী মানুহ আছে বা তোমাৰ এ ৰিক্সৱালাবিলাক আছে সিহঁতে কিমান কষ্টত থাকিব লগা হৈছে হয় নে নহয় এখাজ হয়তো ভালকে খাব পাৰিছে বা এখাজ এ তোমাৰ লঘোনে গৈছে হয়নে নহয় এ লঘোনে নগ'লেও মানে সেই আৰু মানে এ নিমখ তেল সেনেকুৱা টাইপৰ মানে বহুত কম্প্ৰমাইজ কৰি খাব লগা হয় ন। ত' সেইটোৱে বেয়া লাগে হয়নে নহয়। এতিয়া মানুহ এটাই ইমান কষ্ট কৰি কিনে যদি এসাঁজ ভালকে খাব নাপায়। কিমান মানে দুখ লগা কথা ক'ব গ'লে এইটো।
অ', আৰু বহুত খঙো উঠে। ইমান কষ্ট কৰি পেলাই শান্তি নাপালে।
কথা এইটো। মানুহে সেইকাৰণে মাজে সময়ে এইটো আউটডৰ্চটো হয়। ইণ্ডিয়াৰ মানুহ এটাই মানে অলপমান ক'ব গ'লে সেই বস্তুটো ফ্ৰাষ্ট্ৰেশ্যনো আছে। কিন্তু সেয়াই আৰু ক'ব কি আৰু চৰকাৰে এতিয়া মানে যদি ষ্টেপ নলয় আৰু মানুহে কৈ কৈ কি কৰিব পাৰিব হয়নে নহয়। পাৱাৰততো এ সিহঁতে আছে ন, যিবোৰ মানে ডাঙৰ, ডাঙৰ হেৰি আছে ন। এ পলিটিছিয়ানচবোৰ, ত' সিহঁতে চেঞ্জ কৰিব লাগিব যদি সিহঁতে যদি চেঞ্জ কৰিব নিবিচাৰে, ত' মানুহে এনেকে ভুক্তভোগী হৈ থাকিব লাগিব। সিহঁতৰতো চব সিহঁতৰটো চব মানে ধুনীয়া চলি আছে, সিহঁতৰ ল'ৰা ছোৱালী বাহিৰত পঢ়াই আছে। খাই আছে ভালকে, খাই বৈ আছে। টকা পইচাৰ অভাৱ নাই, কিন্তু কমন মানে কমন মেনেইটো চাফাৰ কৰি আছে ন। সেয়াই আৰু বাকী কি কওঁ দোকান তোমালোকৰ এনে ক'ব গ'লে বিলাক ডেইলি কিমান খৰচা যায় মানে হেৰি কৰা মানে প্ৰডাকচনত।
এই বহুত খৰচা যায় কি ক'বা আৰু মায়ে মানে তেতিয়াৰ পৰা আৰু এনেকে কি নিদোৱে নেকি দোকানখন, সেনেকুৱা টাইপ আৰু। মায়ে কয় কি লাভে নহয়, লাভে নহয়। তথাপিও আৰু ইমান আৰু পুতুকে কি কিমান লাভ হ'ব, হয়নে নহয়। সেইটো আৰু বুজিব লাগিব দিয়াচোন, তাকে মাক মই বুজাওঁ আৰু যায় আৰু তোমাৰ ধৰি লোৱা আমি যদি চাৰিশ মানে ধৰি লোৱা থাওজেণ্ড মান যদি চেল হৈ আছে আৰু দিনটোত, তেতিয়াহ'লে তোমাৰ চাৰি শ মান মানে হেৰি আৰু মেকিঙতে লাগি যায় আৰু সেনেকুৱাত।
আচ্ছা, মানে থাকে আৰু ক'ৰবাত ছয়শ চাৰে ছয়শ ন কি ডেইলি প্ৰফিট।
অ', প্ৰফিট ডেইলি আৰু এনেকুৱা ছয়শ পাঁচশ সেনেকে থাকে আৰু।
আচ্ছা। এইটোৱেই আৰু এইবিলাক বস্তু বাহিনীৰ দাম অকমান কমিবলে এইবিলাক।
অ'।